কোৱা?
কোৱা মানে তই কে ৰ।
আছো, আছো।
বাৰু কোৱাচোন কেনে আছা তুমি, তই কেনে আছ? মইতো বৰ্তমান পঢ়িবলৈ আহিছো চহৰতে। এতিয়া ইয়াতে চলাই আছো আৰু ক্লাছবোৰ গৈ আছো বাৰু। ঠিকে থাকে, আৰু তই ক'ত তই ঘৰতে নে, তয়ো
নাই, নাই, হ'ল, হ'ল ওলাই আহিলো, ওলাই আহিলো, গাঁৱত নাই এতিয়া বৰ্তমান।
গাঁৱত
গাঁৱত নাই নাই।
পঢ়ি কি আছ তই এতিয়া, এইবোৰ বাদদে বাৰু সেইবোৰ বাদদে। এ, বাৰু এই কথা গম পাও।
কচোন গ'লেহে গম পাম।
মই মানে চা ইয়াত অহাৰ আগতটো বহুত দীঘলীয়া বন্ধু পাইছিলো, বন্ধ পাইছিলো, তাতে কাজিৰঙা গ'লো, গোটেই পৰিয়ালৰ, পৰিয়ালৰ লগত। পৰিয়াল লগত গৈ ছো।
আৰু দেয়া পৰিয়ালৰ লগতে গলি আমাকটো নকলিও, মই গৈছো বাৰু সৰুতে গলোঁ আ একদম সৰুতে যোৱা।
সৰুতে বাৰু মই এবাৰ গৈছিলো, তেতিয়া বহুত জন্তু আছিলে। তোৰ সিংহ, হৰিণ-চৰিণ চব আছিলে, এতিয়া মই গৈ চাইছো মাত্ৰ বাঘ কেইটামান আছে আৰু চৰাই, চৰাই-চিৰিকটি আছে আৰু সেইয়াই।
পৰিৱেশ বদলিছে আৰু এতিয়া ইমানকে নাথাকিব, প্ৰদূষন বাঢ়িছে আৰু মানুহে বহুত তাত লেতেৰা কৰে আৰু সেয়াই।
ঠিকেই ঠিকেই, ভালকে ৰাখিব নোৱাৰে চাগে সেই সেই গেজনে-
কি কম আৰু এতিয়া সিহঁতৰ কথা
আৰু চিকাৰী কেইটাও ভুী ঘূৰি থাকে নহয় তাতে।
এ চিকাৰীটোতো এনেকুৱা থাকিবই আৰু এইবোৰ সিহঁতে এনেকে বেয়া কাম বোৰ কৰে আৰু চিকাৰ কৰে
সেইটোয়টো মই মাজতে গম পাইছিলো বাৰু গঁডৰ শিঙৰ বোলে দাম বহুত বিদেশত লৈ পেলাই দেই হয় দে
বিদেশত জানো কিবা এটা ইিহঁতৰ এনেকে মানে ভাল যে গ ঘৰ শিঙৰা ম পুকুত মেলি মানে এনেকে ঔষধ বনাব পাৰে আৰু কথাবোৰ সচাই নে বিচাৰে এনেকে মেলিছ মানে ঔষধ বনাই নে কি নে এনেই নিয়ে।
একে মও গও কথা শুনি থাকো বাৰু। কিন্তু কথা এটা মানিব লাগিব দেই কাজিৰঙা গৈছো মনতটো কিন্তু বহুত ভাল লাগিলে। গোটেই সেউজ হৈ আছে গছ গছ গছনি ডাঙৰ ডাঙৰ গছ গছনি তাতে চৰা চিৰিকটিৰ মাত
উম', নাই সেইতোতো হ'বই সেইটো আৰু,
আচ্ছা দদি
প্ৰাকৃতিক কথা আৰু ইমান ধুনীয়া জগা মনটো কেনেকে বেয়া হৈ থাকিব।
এনেই, উম', তোৰ মন্তব্য কি কাজিৰঙাৰ বিষয়ে?
সময়টো সলনি হৈ যাব পাৰে। এ আ', তাতে যাওঁতেতো মোৰ ইমান ভালকে মন নাই, কাৰণ বহুত সৰুতে গৈছিলো। কি? এতিয়া জীৱ-জন্তু এনেকে হাতীৰ ওপৰত উঠি মেলি, যোৱা মনত আছে মোৰ।
হাতীৰ ওপৰত উছিলি তই, টো সেইটো পৰা মনত পৰিল আকৌ আমি জীপতটো উঠিছিলো জীপত উঠি পেলাই গাইডজনে আমাক লৈ গৈ আছে আমিও গৈ আছো। পিছফালৰ পৰা আহিল নহয় খেদা মাৰি পঢহুৱদায় ভালকে দেখা নাপালো বাৰু কাৰণ মোৰ ভয় লাগি আছে সটোত চাব চাবলৈ পিছফালে তাৰ পিছত পতা পত লৈ গৈছে ছে তাৰপিছত আৰু
হয়
ঁ আৰু ভালকৈ ৰুমত ভাল আৰু
অ নাই নাই মাক বহুত খেদা নাছিলে আমি বহুত ধুনীয়াকে দেখিছিলো
টিভি ষ্টাৰ্ চণ্
অ আচ্ছা বাকী কি খবৰ
আৰে কেইবাৰ সোধ তই মই ভালে আছো মই ভালে আছো মা দেউতা তকো সুধিছিলো বাৰ অলপ আগত সহতো একদম মজা চলাই আছে বাইদেউ ডাঙৰ হৈ আছে লাহে লাহে
এ আছ গৌত্ৰী স আমাৰো একে
অ বিশচ তো আমি কাজিৰঙাৰ বিষয়টোো পাতিলোঁ
মানস নেচনেল পাৰ্ক পবিতৰা নাই তেনেকে মোৰ যোৱা হোৱা নাই ফুৰিব যাও নেকি এদিন কি ক
পঢ়াত পাৰি বাৰু ভৱিষ্যতে কালি মই এইটো পঢ়া লিখা অকমান কমপ্লিট পূৰণ কৰি লওঁ তাৰপিছত যাম আৰু। নে কি কওঁ?
চা পঢ়া লিখা দৰকাৰী সেইটো মই গম পাইছোঁ।
হয় বাৰু হয় হয় এইটো হয়।
এতিয়া
মুলতে ফুৰাটো জানে আমি অ' ওৰাংটো ভাল আছে দেই শুনিছোঁ। শুনামতে তাতো বোলে দৃশ্য বহুত ভাল মনটো বহুত প্ৰফুল্লিত হ'ব।
অ এ তেনেকে কলে হেৰি ডিব্ৰু চৈখোৱা যাব পাৰি। সেইপিনে আমি এনেকে অ এ ডিব্ৰু চৈখোৱা ইপিনে আৰু বগীবিলও সেনেকে এনেকে আছেৰেত পাম
ঠিকেই ঠিকেই আমাৰ ইয়াত বাৰু টুৰিজম চবত মানে ফুৰিব পৰা জেগা আছে দেই বহুত।
ঘুৰা চকা জেগাটো ঢেৰ আছে খালি সময়
সেইটোয়ে আৰু মানুহ ইফালে এনে কৈ থাকে আমাৰ অসমত একো নাই বুলি।
এ জেগা ঢেৰ আছে কিন্তু মানুহে নিজৰ মানে দৃশ্যটো বদলি কৰিব লাগিব সেইটো।
নিজৰ মাতৃভূমি অকমান ভালকে চালেই হয়।
এতিয়া জেগা চিনি পায় কিন্তু যাবলৈ কিয়বা এলাহ কৰে যেন লাগে যে মানুহবোৰে। তাকে এতিয়া অহা দুই দুই তিনি মাহতে কি কৰো যাও নেকি মানে বন্ধও আহি আছে আমাৰ।
অতু হ'ব। আৰু বিছা মা বাকী লগৰ কেটা আহিব পাৰে ন ঠিকেই গাড়ী চাড়ী কৰবাত ভাড়া লৈ লম আৰু একেলগে যাম মিলি পেলাই। আৰু পিছে খোৱা পানী ভাল কৰিছেনে নাই।? খোৱা বোৱা?
পিজিত আছে নে ইমানতো আকৌ।। অ। নহয় বাৰু খাওঁ আৰু। দাইল ভাজিও চলি-চলি যায় আৰু।।
এনেকেই চাই চিতি খাবি আৰু এনেইতো আগতে শকত আগততো শকতে আছিলি তই।
তাকেহে দিয়া চোন, চলিবতো লাগিব উপায় নাই। এতিয়া, কিমান খাউচ? স্বাস্থ্যতো নাই বাৰু দেই, অকনমান বেয়া হৈছে দে।
একো নাই, একো নাই।
অকমানি কষ্ট কৰিব লাগিব পিছলৈ ঠিক হ'ব গে আকৌ।।
বাৰু জিম গৈছে নাই নাই তই
নাই নাই জিম এইবছৰ নকৰো। অহা বছৰৰ পৰা হে যাম।
মোৰো একে গতি আৰু, একে অৱস্থা বোলো। এই পঢ়া কাৰণে টাইম সময়, সময় সময় উলিয়াব নোৱাৰো যে সেইটো কাৰণেহে। সময়টো পালেই হ'ল। তাৰপিছত চব কৰিম।
অ আচ্ছা তাকেই। বাৰু
একদম, একদম। যোৱাত যামেই আৰু মই বাকীকেইটাকো এবাৰ চলাচল আজিকালি নহয় ন। সেইটো কাৰণেহে সিহঁতক বাৰু।। হা? এ বাদ দে নহ'লে সিহঁতক ফোন কৰিম মই। আৰু চাই ল'ম মই তয়ো কৈ চাবিচোন, গাঁৱত গলে বাৰু মই এনেও লগ পামেই গোটেই সোপাক।।
অকমান এনেকে ঘৰ গৈ আহো বহুত দিন যোৱাও নাই।
হয় হয় মাৰ হাতৰ।।
একদম, একদম। সেইটো টো লাগিবই।
বাকী।।
আমাৰ এইফালে কি আৰু।। চহৰীয়া জেগা জানিবিয়ে প্ৰদূষণ গোটেই উশাহ ল'বলৈ টানেই পাই যাওঁ।
এ সেইটো হয় বাৰু। চহৰত থাকিবই গাড়ী বহুত আছে টো।
ঠিকেই-ঠিকেই গাড়ীতটো আমাৰ বি এম ডাব্লিউ আছে।
নতুন নগৰবোৰ বহুত ভাল আছে। পঢ়া লিখাও বহুত কৰে মোক শিকাইও দিয়ে বহুত। ব্যৱহাৰ পাতিও ভাল।
ঠিকেই আছে, মানে মোৰ কেইটাও প্ৰায় ঠিকেই অকমান ক'বাত হেৰি হৈ যায়গে আৰু
অ' বা অ' তোক কথা এটা কবই পাহৰিলো মই। আমি যে গৈছিলো যে কাজিৰঙাত যে গৈছিলো তাতে তাতে ৰাস্তা কানি মানে ৰাস্তা চা এইটো অ', মাক এটা তোৰ মেইন জুনৰ ন ৰাস্তাটো চাগে জানিবি গছত গোটেই ফুল ফুলি থাকে ভালো লাগে তাতে এটা পথাৰ পাইছিলো। গোটেইকখন জেগা ফুৰাবি। মানে গোটেই দৃশ্য টোৱে মনোমোহা আছিল আৰু মনটোও ভাল লাগিলে চাই পেলাই ফটো তুলিলো বহুত।
নাই আমি যাওঁতেতো বাৰিষা কাল আছিলে আমি আৰু
হয় নেকি?
তাকে। বাৰু কাজিৰঙা গৈ পাওঁতে আৰু অকনমান হেৰি হল, আমি যত থাকিছিলো তাত বাৰু পানী নাছিলে কিন্তু কাজিৰঙা যেতিয়া আমি একদম ভিতৰলৈকে সোমাই গৈছিলো অলপ অলপ মনত আছে অকণ পানী পাইছিলো।
এ মাছ ধৰিলৈ বস্তু পাতি নিয়া নাছিলো ন।
ডাঙৰ- ডাঙৰ
তাকে ৰাখ কে
অহ',
আৰু পিছে, কিবা আছে নেকি আৰু কবলে?
পাছে কবলৈ আৰু কি নো কম, বহুত দিন এনেকে তই আ চোন ঘৰত আ ঘৰত আহিলে তোৰ ভালকে পাতিম কথা।
আহ, সেইটো হয় বাৰু কথা পাতি মানে একেটাৰে ওলাই যাম। অকমান আৰামছে। গছৰ তলত বহি ল'ম আৰু, দুয়োটাই কঁঠাল খাম তাৰপিছত।
অ', আমি সেই হেইত আমাৰ স্কুলৰ ওচৰতে লগৰ এটাৰ ঘৰ আছিলে তাতে সোমাব লাগিব।
অ' হয় হয়, এই অ', আছিল এটা মনত পৰিছে বাৰু তাৰলে।
ত‌ই হেৰি এই তাৰ ঘৰত মানে আড্ডাটো ভাল বহে।
একদম টা মা, দেউতা চব ভাল আছে।
উম তাকে, তাকে, ব্যৱহাৰ পাতিও ভাল। এই আমি প্ৰথমবাৰ যে তাৰ ঘৰ গৈছিলো মনত আছে? তই আছিলি নাই চাগে, আমাক যে, আমাক যে, ৰু, আমাক যে হেৰি দিছিলে ৰুটি দিছিলে খাবলে।
হ ৰুটি চব্জি যে। পোৰা জ্বলা আছিল চাগে, অ', আছিলো আছিলো মই। আছিলো।
জন্মদিন, জন্মদিনজে কোনোবা আলু এখোপা